বু
হেল্ল', অঁ কি কৰি আছ?
এ বহি আছো দোকানত তুমি?
এই ট্ৰেক্টাৰ ট্ৰেক্টাৰ কেইটা কলৈ যায় আহে?
এইকেইটা চাগে ঘৰলৈ যাব এতিয়া গোটেই দিন।
এই বহুত বহুতো আছে দেখোন, বহুত লোট দি যায় আছে দেখোন। আমাৰ ৰাসায়নিক কেইটাই বেয়া কৰিছে জানা। ইমান ডাঙৰ ডাঙৰ কিবা এ এ ৰাস্তা কা কৰি দিছে মানে।
উম ৰাস্তা বিলাক গাত গাত কৰি দিছে পোৰা।
অ এইটো ৰাস্তা আমাৰ তোৰ আজি ডাঙৰ গাড়ীৰ কাৰণে যাবৰ কাৰণেটো ৰাস্তা নহয়টো। সৰু আছে মটৰ চাইকেল টাইকেল চলাব চলাবৰ কাৰণেহে হয়। সিহঁতে ডাঙৰ ডাঙৰ একদম হেৰী উঠাই দিয়ে। উঠাই দিয়ে, অহ। উঠাই দিয়ে যিতি ভৰাই লৈ যায় থাকে। এইকাৰণে হৈছে আগত এনেকা নাছিল তো আগতে যি ধুনীয়া ৰাস্তা, উম। তই চা কিমান লোট লৈ আহিছে ইহঁতে, ইহঁতে আকাব লাগে এই এই ৰাস্তাটো তাতে ক কৈ দিব লাগে যে এইফাল দি সোমাব নোৱাৰিবা ৰাস্তাটো বেয়া আ আছে বুলি নহ'লে আৰু সেই বাত ছিজন আহিলে মানে মানুহ এটা যাব নোৱাৰিব ভালকে। বহুত বেয়া ৰাস্তা আমাৰ ফালো। ত' বুজি নাপায় আৰু ক এইটোতো কয় কোনে। এই কোনো নকয় ন' আজি
যে বেয়া হৈ আছে।
উমহ। কি কৰিবি আৰু মানে এইয়া চা আৰু এটা কি আহি আছে বাইক আহি আছে অহ। আমাৰ ফালে যাব দিব নালাগিছিলে এনেকা। সিহঁতক কৈ দিয়া। অ টেক্টৰ কেইটাক যদি ক কোৱা হয় যে তহঁতে যাই আছ তহঁতে মাতি পেলাব লাগিব কিন্তু আকৌ। সিহঁতে নুশুনে কয় যে অহ পেলাই দিম পেলাই দিম কৈ কিনে পাছত একোৱে নকৰে ইহঁতে।
উম। সিহঁতৰ মানে কাম নাই না সিহঁতৰ মানে যোনফালে সহজ হৈ সেই সেইফালে দি গুচি যায়।
উম, সিহঁতৰ বহুত পইছা পাই আছে তো এয়া এয়াত ট্ৰেক্টাৰ মাটিত। তোৰ কিমান এ ছশ নে সাতশ টকাত বিকি বিক বিকি আছে সিহঁতে।
উম। বহুত টকা ইনকাম হৈ যায় সিহঁতৰ। আমাৰো তেনেকে কৰিব লাগিছিলে।
কৰিব লাগিছিল অ। ট্ৰেক্ট ট্ৰেক্টৰ এখন ল'ব লাগিছিল আমাৰো, তে পইছা নাই যে।
হাতত অ হে, কথাটো এইটো আমি মানে আমাৰ হাতত টকা পইছা নাই।
নাই মানে ল'ব পাৰি কেনেকা জান এই কিবা হেৰী ফা ফাইনেন্স নহয় ত' তই কম দামতে পাবি পাৰ পাব পাৰ মানে হেৰী গো গো গো আত্মসহায়ক গোট আছে না।
উম উম।
অ আত্মসহায়ক গোটৰ পৰা কেতিয়াবা স্কিম ওলাই তাতে দি থাকে।
অহ, দিয়ে দিয়ে। নাই মই এইটো জানা নাছিলো এতিয়া মাত্ৰ শুনি পালোঁ সেইটো কাৰণে জানি গৈছোঁ মানে।
কম দামতে দি থাকে।
উম অহ। এতিয়া ঘৰলৈ গৈছা নেকি?
উম, ঐ বেটা, হয় ন?
খোৱা বোৱা কৰিছা।
উম হো।
নাই কৰা। অ এতিয়া খাই আছে নেকি?
থান্দা থান্দা।
অ বৰ গৰম দিছে।
বহুত গৰম একদম ক'ব নোৱাৰি।
উম।
মাথা চাথা গোটেই ঘামাই দিছে। গেম খেলিম এতিয়া গেম খেলিম গেম খেলিম।
মূৰ পুৰা গেঞ্জী বিলাক পুৰা ঘামি কিনে। অ খেলিব লাগিছিলে। মোৰ মানে মোবাইলত চাৰ্জটোও মানে কম কমি গ'ল চাৰ্জ দিব লাগিব। তাৰপিছত খেলিব পাৰিম।
অহ, ত' মই কম্পিউটাৰতে খেলিলো হয় এতিয়া মানুহ নাই উম ফেন নাই ফেন নহকে খেলিলে ভাল নালাগে।
উম।
উম, আজিকালি গেমতো নেট বহুত বেয়া চলে চাৰ্ভা বাৰু গেমতো।
উম, প্ৰব্লেম বহুত দিয়ে।
বহুত বহুত বহুত লোট পৰি যায় না চাৰ্ভাৰত এটা এটা টাইমতে চব না হাজাৰ হাজাৰ মিলিয়ন মিলিয়ন মানুহে খেলি আছে এটা গেমতেহে।
কি?
ত তোৰ আৰু মোৰ যে দাটা যাব কিমান মানুহৰ হেৰি। কৰাৰ পাছতহে ত ডাকটো যাব তাতে এই চাৰ্ভাৰত দাতটো যাওঁতে টাইম লাগে ন!
উম।
এইটো টো চা এ-এ-এ-এক ছেকেণ্ডৰ ভিতৰত তই যে গেমৰ ভিতৰত ধৰি ল। তই এটা এনিমিক তই হেৰিক ফায়াৰ এটে কৰিছ হা। তই যে কিবা এটা এক্টি-এক্টিভিটি কৰিছ এইটো এক্টিভিটি তোৰ ফাৰ্ষ্টতে তোৰ মোবাইলৰ চিগনেলৰ পৰা হেৰি যাব টাৱাৰ টা মোবাইলৰ টাৱাৰলৈকে যাব চিগনেলটো।
অ।
অ এই তোৰ চিগনেলটোই এই টাৱাৰটো পাছত কিবা হেৰি পঠাব যত চাৰ্ভাৰ আছে হা। গেমৰ চাৰ্ভাৰ আছে। গেমৰ চাৰ্ভাৰত পঠিয়াৰ পৰা তাৰ পৰা আকৌ চাৰ্ভাৰটোৱে চিগনেল পঠাব টাৱাৰলৈকে। টাৱাৰে আকৌ চিগনেলটো তোৰ মোবাইলত পঠিয়াব চা কিমান স্পীডত হৈ আছে।
স্পীড হৈ আছে, উম।
উম, বহুত স্পীডত। তই এক ছেকেণ্ডত কিমান কিলোমিটাৰ কিলোমিটাৰৰ ভিতৰত কিবা হেৰি কৰে ভা-ভাবিছা। যদি এনেকে স্পীড নহয় তে এক ছে কেণ্ডৰ ভিতৰত কিমান কিলোমিটাৰ ট্ৰেভেল কৰি লাই স্পীড লাই ৰ পোখৰৰ পোখৰৰ গতি নিচিনা। পোখৰ যিমানটো স্পীডত যায় না বেগেৰে যায় না ইমানটো বেগেৰে কাম কৰে ডাটা চিগনেলে। ৰেডিঅ' চিগনেল যোনটো কা অ আমাৰ মোবাইলত অ ত ৰেডিঅ' চিগনেল হয় না ৰেডিঅ' চিগনেলে মানে এ-এ আইক এক ছেকেণ্ডত দুই লাখ সাতানব্বৈ হাজাৰ আঠশ বিয়াল্লিছ কিলোমিটাৰ মান ট্ৰেভেল কৰে।
অ।
ভাব ভাবিছে এক ছেকেণ্ডত দুই লাখ সাতানব্বৈ হাজাৰ আঠ শ বিয়াল্লিছ কিমান স্পীডত যায়। অ সেইকাৰণে অল উম অলপ লেট হৈ গ'লে এই, হেৰি প্ৰব্লেমটো দি দিব। গেমৰ ভিতৰত প্ৰব্লেম দি দিব তোৰ। যে হেৰি হোৱা নাই, গুল-গুলো-গ্লোও লগোৱা লগা নাই। এনে, এই হেৰিটো, এক ডেমেজৰ কাৰণে, বাচি গ'ল, এক ডেমেজৰ কাৰণে, মৰি গ'লি তই। তেনেকা প্ৰব্লেম হৈ যায়। অলপ, লেট উঠোৱাৰ কাৰণে। উম! বহুত কিবা কিবি আছে তোৰ! আজি গ্ৰিজ, উম! গ্ৰিজ যে মাৰি থাকে, তোৰ হা! ধৰ তই গ্লু আহি যায়, সোমাই যায় কেতিয়াবা। তই গ্লু লগাও? লগো, লগোৱা টাইমত নালাগে। এই, নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে, বেছিভাগ হয়। আৰু তোৰ, মোবাইলৰ মোবাইলৰো, মোবাইলৰো হেৰি আছে ন' প্ৰচেছিং? অ'! তো, তোৰ নেটৱৰ্কটো যে পঠাব চিগনেলটো যে দিব তোৰ টাৱাৰে হা! ত' তোৰ মোবাইলটোহে কনভাৰ্ট কৰিব সেইটো চিগনেলক তোৰ। ভিডিঅ' চিগনেল বা ভিডিঅ গ্ৰাফীলৈ কনভাৰ্ট কৰিব। কনভাৰ্ট কৰোঁতে যদি এক চেকেণ্ডো লেট হৈ যায় ন'? তাৰ কাৰণে তোৰ তাত, গি-গি গ্ৰিচ আহি যাব। সেইকাৰণে, নহয়। উম! এইবোৰটো চা? এই এক ছেকেণ্ডত কিমান তো এ, হেৰি তোৰ, আহিব লাগ, আঁ আঁ আহিব হা! কিমান তোক, তাই কিবা উম! মানে, কি কয়! কৰিব।
উম!
অলপ গোলমাল হৈ গ'লে, ভাৱটোত তোৰ তাত আহিব লাগিছিল এ, কিবা চিগনেলটো? তোৰ তাত নাই। কিনে বেলেগ তাত গুচি গ'ল। কেনেকা, কিমান প্ৰব্লেম হৈ যাব ভাব? ভাবিছা? উম! সিহঁতেও ত' প্ৰচেছো কৰি আছে, সিহঁতৰ ডাটা চেণ্টাৰ বিলাকে। কিমান-কিমান! কিমান, কিবা হেৰি প্ৰচেছ কৰি আছে, কিমান স্পীডত প্ৰচেছ কৰি আছে!
বহুত।
উম! বহুত মানে, তোৰ মাথা কাম নকৰা হ'ব? আমাক ইয়ে! এইটো ইয়াত লাগে। আমাক দিলে এইটো কাম, আমিতো মাথা কাম নকৰোঁ, মাথা বেয়া হ'ব লাগিব! হেল্ল'?
উম'!
বুজি পালি? বুজি পাই আছ, কি কৈ আছোঁ মই? কি বুজি পালি তই?
হে! হে!
আচ্ছা! সেইকেইটা, এতিয়া তই গেম-চেম খেলি আছ নে, এৰিলি তই?
এই মোৰ আইডিয়া আছিলে, মোৰ মোবাইল এখন বেয়া আছে। সেইকাৰণে, লিখাই লৈ দে, এৰিছোঁ মই। খেলিম বাৰু কেইদিনমান পিছত খেলিব লাগিব। এতিয়া, মোবাইল-চোবাইল নাই, মোবাইলতটো অকণ বেয়া।
উম! অ' তো মোবাইলটো বেয়া মানে, এইটো মোবাইলটো, পুৰণা-পুৰণা হেৰি হয় না! ম মডেল হয় না! তো, তাত যোনটো প্ৰচেছৰ ইউজ কৰিছে, প্ৰচেছৰটো অলপ শ্ল' টাইপৰ মানে, তেতিয়া নিচে, তেতিয়া টাইমৰ এ, পৰণা তেতিয়াতো, অলপ বহুত আপগ্ৰেড হৈছে যে, প্ৰেচছাৰ খিনি! ত' তোৰ এতিয়া মানে, যোন কেইটা এপছ চেপ বনাই আছে, কিবা ডেভলপাৰ এতিয়া, নতুন স্পেক্সৰ মতেহে বনাব না সিহঁতে? ধৰ তোৰ, প্ৰচেছাৰটো ধৰ চাৰি নম্বৰ জেনেৰেচনৰ প্ৰচেছাৰ হা! ত' এতিয়াতো, এই যে ইয়ে, আঠ নম্বৰ জেনেৰেশ্যনৰ প্ৰচেছাৰ আহি গৈছে। ত এতিয়া যদি কোনোবা এটা এপ বনাই ত' সেইটো এপটো বনাব নম্বৰ জেনেৰেশ্যন প্ৰচেছৰ কাৰণেহে
উম
ত' তো সেইটোৱে, তোৰ টো মোবাইল চলাওতে অলপ টাইম লাগিব। টাইম! কিবা হেৰি ক্ৰিয়েষ্টেচনে দিব।
উম!
সেইকাৰণেহে নহয়, সেইকাৰণে নহয় মানে অলপ শ্লো কাম কাৰছ মোবাইল হা
হৰি এতিয়া আপডেট কৰি দিছে নতুনকে।
উম এই আমাৰ মোবাইল খন মানে অ নতুন মোবাইল এটা কিবা হেৰি লয় তাৰ মানে
ল'ব লাগিব মোৰ মানে আৰু মোবাইলটো মানে ফ'ৰ জি বি হয় নাই সেইটো কাৰণে এনেকে চলে কমকে
উম উম এতিয়া ত বৰ্তমান ফাইভ জি চলি আছে ফাইভ জি এতিয়া কাম নাই ভালকে একদম ফাইভ জি এতিয়া লেগাই থাকে একদম পুৰা হেৰি কৰি চলে লাহে লাহে চলে
অ
ভাল চাই এটা ভাল চাই এটা উম হেভি প্ৰচেছাৰ থকা মোবাইল এখান লও এটোতে গোটেই কাম কৰিব পাৰিব তই
এ সেইটোয়ে কৰিব লাগিব নহ'লেতো নহ'ব না এটো মোবাইলটো মোৰ বহুত কম হেৰি চলি আছে বহুত শ্ল' নেটটো একদম শ্ল' মাৰে মোৰ
উম উম তোৰ নেটৱৰ্কটো শ্ল মাৰিবাই না তোৰ যেতিয়া আজিকালিৰ টাৱাৰ কেইটা হা মোবাইলৰ টাৱাৰ যোনখিনি যোন কেইটা আছে এইকেইটাটো ফাইভ জি চিগনেল বেছিকে প্ৰডিউচ কৰি আছে এতিয়া ত তোৰ তই ফৰ জি চলাই আছ তোৰ মোবাইলটো ফৰজি চিগনেল হে কেপচাৰ কৰিব ধৰিব ত' ফাইভ জি ফাইভ জি চিগ্নেলৰ ভে ভিতৰত ফালে হ তোৰ ফৌৰজী চিগনেল আহিব কিমান লেট আহিব ভাবিছা তই চবফালে ফাইভ জি, ফাইভ জি চিগনেল মানে কৈ আছো যে আজিকালি মোবাইল চিগনেল যোন যোন কেইটা আছে ন টাৱাৰ যোন কেইটা আছে মোবাইলৰ এই টাৱাৰ কেইটাই আজিকালি মানে বেছিভাগ ফাইভ জি চিগনেল মানে এৰি থাকে সিহঁতে ফাইভ জি চিগনেল দিয়া থাকে তোৰ মোবাইলটো ফৰ জি হয় ত ফৰ জি সেই কাৰণে এক্সট্ৰাকে এই টাৱাৰ এক্সট্ৰ কে চিগনেল ফৰ জি চিগনেল পঠিয়াব লাগে ফ'ৰ জি, ফ'ৰ জি চিগনেলটো উম ফ'ৰ জি চিগনেলটো টেতটো যেতিয়া ফাইভ জি চিগনেলৰ পিছফাল আহি থাকিব না অলপ সি কিবা মানে বাধা পৰি যায় না সিহঁতৰ মাজত সেইকাৰণে অলপ শ্ল' কে আহে
উম
উম সেইকাৰণে একদম নেটৱৰ্ক একদম বহুত বেয়া থাকে এনে কলৰ কাৰণে ঠিকে আছে মানে ইণ্টাৰনেট ইউজ কৰিব উম ইণ্টাৰনেট ইউজ কৰোঁতে অলপ অসুবিধা হব
অ দেৰ কিবা কিবি থাকে নাই এইবিলাক চাওঁতে মানে অকণ ডিচ টাপ কৰি দিয়ে‌। বহুত বহুত তোমাৰ ইণ্টাৰনেট তাতে বহুত ইউজ হয় সেইটো কাৰণে মানে
উম
কলটো বাৰু কি অলপ অলপ ইণ্টাৰনেট ইউজ কৰিলে মানে কলটো হৈ যায়
কলটো যোনটো আছে টু টু জি টো চলি থাকে
সেইটোয়ে কলটো মানে হৈ যায় কলটো বাদ দিয়া বাৰু আকৌ হেৰিটো মানে তোমাৰ ধৰা কিবা কিবি ইউজ কৰিলা।
উম, উম ইণ্টাৰনেট ইণ্টাৰনেট ইণ্টাৰনেট ইন্টাৰনেট ইণ্টাৰনেট ইউজ কৰো। তোৰ অলপ হেভি ইণ্টাৰনেট লাগে মানে।
উম আৰু কেতিয়াবা তোমাৰ এক্সট্ৰাকে ডাটা ভৰাবলগীয়া হয় ডাটা কেতিয়াবা শেষ হৈ যায় মানুহৰ
ফৰ জি, ফৰ জি যোনটো আছে ফৰ জিটো মানে তোৰ মোবাইলৰ কিবা হেৰি ফাইভ জি আনলিমিটেড নাপাও না। ত ফৰ জিটো এতিয়া ফৰ জিটো বেছি ত ইউজ নকৰ তোৰ। ওৱান জিবিটোৱে কৰাবি ৰিচাৰ্ছ কৰালে। ওৱান জিবি যোনটো ওৱান জিবিটো হা?
মই ডেৰ ডেৰ জিবিৰহে কৰো।
অ ডেৰ জিবি, দে জিবি আকৌ কিমানটো টাইম যাব? তই এতিয়া তই ভাবিছা, ফাইভ জি জমানা চলি আছে। ফাইভ জিত মানুহে ফাইভ জি আনলিমিটেড দি থাকে। গোটেই দিনত সিহঁতে তিনি জিবি, চাৰি জিবি মান উৰাই দিয়ে এই ডাটা। ত তই ফ'ৰ জি মবাইলত ডেৰ জিবি ইউজ কৰি কিমান টাইম যাব? গোটেই দিন নাযায় চাগে? উম সেই এইটোতো, সেইটোতো উম, তাকেইটো। আৰু ৰিচাজৰ ৰিচাৰ্জৰ যি দাম বঢ়িছ
দিম দাম অ সেইটো মানে মুকেশ মুকেশ আম্বানীয়ে এনেকা কৰিছে সি। ৰিচা এই যে মানে বহুত
অই লাম নাম ল'ব নাপায়। মই কৈ আছো হা, মোৰ যোনটো জিঅ'